হেল্ল'।
অ কি কৰি আছা।
মই এনেই আছো।
অ বাকী খবৰ ভালনে
অ অ ভালে আছে।
অ চাহ টাহ খালা।
অ অ খালো তুমি।
অঁ মই খোৱা নাই ৰবা খাম আৰু অলপ পিছত।
অ অ খাই ল'বা।
অ মানে গাটো ইমান এটা ভাল নাই কেইদিনৰ পৰা বেমাৰ হৈ আছে।
অ আচ্ছা এই বতৰ পাতি মানে অলপ সলনি হৈ গৈছে ন।
অঁ ক। সেইকাৰণে চবৰে বেমাৰ বতৰটো সলনি হৈ আছে ন।
উম ঠিকে কলা তুমি কথাটো
ওম ভাবিলো আজি তোমাক কথা পাতো তোমাৰ লগত
অ অ ঠিকে অ লাইন টোও আহিল ভালে হ'ল
অ লাইন নাই নিকি তোমালোকৰ তাত
নাই অলপ আগতে আহিছে
অ গৰমো ন আজিকালি বহুত দিছে।
এই গৰম আৰু
অ' বাকী তোমাৰ ঘৰত চবে ভালে আছা।
অকমান মানে ঠিকে সকলোৱো ঠিকে আছে।
অ।
বাকী আৰু তোমালোকৰ।
আছে মানে বেমাৰ চলি আছে ন ছিজনটো বেয়া।
অ এইটো ছিজনটো মানে বেমাৰী ছিজন মানে সকলোতে বেমাৰে হয়।
সেইকাৰণে নিজৰ স্বাস্থ্যটো ভাল ৰাখিবৰ কাৰণে আমি এতিয়া সচেতন হ'ব লাগে। মানে বৰষুণ চৰষুণত নিবিজিলে বেমাৰ নধৰিব সোনকালে আৰু বেমাৰ হোৱা মানুহৰ পৰা অলপ আঁতৰি থাকিব লাগে যেনেকে জ্বৰ হোৱা মানুহৰ পৰা অলপ দূৰত থাকিব লাগে ন
উম উম
সেনেকেও বিয়পে
অ অ সেইটোৱে
উম
মানে মানে এইটোয়ে মানে এইটো মানে বেমাৰ ছিজন ন ত' সেইটো কাৰণে আমি মানে সকলোৰে মানে ক'ব লগা গ'লে মানে এইকেইদিন বানপানী হৈছে চবতে জানাই
অঁ, বানপানীৰ পৰাও বহুত বেমাৰ আজাৰ হয় মানুহৰ।
সেইটোৱে মানে বান- পানী হৈ আছে লগতে আৰু জানা আজিকালি পলিউচনতটো বহুত বেছি। প্ৰদূষণটো পাহাৰ চাৰিওফালে ত' সেয়াই প্ৰদূষণ আৰু পানী চাৰে প্ৰদূষণৰ কাৰণে আমাৰ উৎসাহেৰে আমি বহুতো বেমাৰ আমি লৈ লৈ আছো উসাই লৈ আছো, আমাৰ শৰীৰত যাই আছে লগতে আমাৰ- আৰু পানী যে আছে, আমি যে পানী খাওঁ সেইবোৰ- আজিকালি ভাল নহয়, যিমানে ফিল্টাৰ কৰো তথাপিও। মানে এইটো আমি যিমানে ফিল্টাৰ কৰো বা গৰম পানী খাওঁ তথাপিও অলপ অলপ কিবা এটা- ভাইৰাছ ন কিবা বেমাৰ এটা থাকেই মানে সেইটো মানে- মানে আমি যিমান পাৰো আমি মানে বাচি মানে বস্তুবোৰ খাব লাগে, এতিয়া আৰু সেনেকুৱা হৈ গ-
ঠিকে কৈছা সুস্থ স্বাস্থ্যৰ কাৰণে আমি এতিয়া পানীটো ভালকৈ- পৰিষ্কাৰ কৰি খাব লাগে, আৰু খোৱা বস্তু সদায় ঢাকি ৰাখিব লাগে।
এই আৰু খোৱা বস্তু মানে ব যিবোৰ-
উম, চব্জি এইবোৰ ভালকে- পৰিষ্কাৰ কৰি কিনে আৰু বনোৱাৰ পিছত ঢাকি থ'ব লাগে, যিকোনো বস্তু।
সেয়াই মানে। আৰু সেইবোৰ যিমান পাৰো আমি বেছি দিনৰ কাৰণে ইউজ কৰিব নালাগে, আহ এনে আমি যদি- কিবা চব্জি বনালো, সেইটো মানে- আজি বনাওঁ যদি ৰাতি বনাওঁ ৰাতিপুৱকে খাই বা দুপৰীয়া শেষ কৰি দিব লাগে আৰু এইটো বেছি সময় শেষ। ৰাখিব নালাগে তেতিয়া আৰুটো- বীজাণু সোমাই যায়।
ঠিকে কৈছা মৌ মাখিৰ পৰা এনেকুৱা মহ এইবোৰ লোৱাৰ পৰা বহুত। বিজাণু বেমাৰ।
এয়া চৰাই জেঠি ইত্যাদি বিভিন্ন এইবোৰ জীৱ জন্তু যে আছে এইবোৰৰ পৰাও মানে। বহুতো বেমাৰ বিয়পে আজিকালি।
এইবোৰৰ পৰা বহুত বেমাৰ বিয়পে আজিকালি।
উম ঠিকেই কলা তুমি।
আৰু ভাল স্বাস্থ্যৰ কাৰণে কি কৰা উচিত তোমাৰ মতে-
তাপিছত, কি কলা?
মোৰ ভাল স্বাস্থ্য এটাৰ কাৰণে কি কৰা উচিত তোমাৰ মতে মানে আমি
ভাল স্বাস্থ্যৰ কাৰণে অঁ বুজিলো মানে আমি মোৰ মতেদি শুনা- মানে আমি সবোৰ আমি খাদ্য খাওঁ আমি পানীতো মানে পৰিষ্কাৰ পাই খাদ্য পানী- খাব লাগে, লগতে আমি- যিবোৰ চব্জি খাদ্য ফল মূল খাই, এইবোৰ ধুই কেনে একদম পৰিষ্কাৰ কৰি- মানে খাব লাগে আৰু বনাব লাগে লগতে আৰু। আমি যিমান পাৰো মানে নিজকে মানে স্বাস্থ্যৱান কৰি ৰাখ- চেষ্টা কৰিব লাগে উদাহৰণ স্বৰূপে- মানে যিবোৰ, মানে হেৰি হয় মানে পুষ্টিকৰ খাদ্য যেনেকুৱা- প্ৰটিন ভিটামিন থকা এইবোৰ খাদ্য যদি আমি বেছি খাওঁ। তেতিয়াহ'লে আমাৰ শৰীৰ মানে আমাৰ শৰীৰতো এটা। প্ৰতিৰোধক থাকে, যিয়ে মানে বীজাণু ল আমাৰ বেমাৰৰ বেমাৰতো অলপ ৰখাই ৰাখে, সেই- টো মানে শক্তিশালী কৰি দিব লাগে যাতে আমাৰ- যিকোনো বেমাৰ হ'লে আমি যাতে জল্দি জল্দি সুস্থ হব পাৰো।
ঠিকে কৈছা, নিজৰ শৰীৰ- তটো পৰম সম্পদ কয় ন, স্বাস্থ্যই পৰম সম্পদ।
উম সেয়াই, স্বাস্থ্যয়ই মেইন হয় স্বাস্থ্য যদি আমি শৰিটো যদি ভাল ন হয় আমি- কাম কি কৰিম? একো কামেই যদি কৰিব নোৱাৰো যদি-
সুস্থ হলেহে আমি কিবা এটা কামত মনোযোগ দিব পাৰিম, কিবা এটা কামত আগবাঢ়িব পাৰিম। সেইকাৰণে আমাৰ ভাল স্বাস্থ্য হোৱাটো বহুত, জৰুৰী।
অ' ঠিকে ক'লা তুমি। যি কৈছা কথাটো তোমাৰ একদম শুদ্ধকে কৈ আছা।
আৰু আমি ভাল স্বাস্থ্যৰ কাৰণে আমি ব্যায়াম, য়োগা। জিম এইবোৰো কৰিব পাৰোঁ আজিকালি। যাতে আমাৰ মানসিকভাৱেও সুস্থ সুস্থ থাকোঁ, শাৰীৰিকভাৱেও সুস্থ থাকোঁ।
শাৰীৰিক মানে স্বাস্থ্যৰ কাৰণে এইবোৰ আৰু, লগতে আমি, পাৰা যদি ৰাতিপুৱা উঠি তুমি।
অ'।
সূৰ্য পোহৰ যে একদম পাও নহয় আমি! সেইটোত দহ মিনিট বা পাঁচ মিনিট, দহ মিনিট ৰখি দিবা হা।
অ' সেইটো সূৰ্যৰ পোহৰৰ পৰাও হেৰি ভিটামিন-ডি পোৱা যায় নেকি?
অ' সেইটো কাৰণে মানে ক'লো। মানে ঠিকে কৈছা তুমি। মানে সূৰ্য পোহৰ এনে সদায় যদি তুমি এনেকে লোৱা। তোমাৰ হাৰ্ডিবিলাক মানে মজবুত হ'ব, লগতে তোমাৰ চাই স্কিনটোও ভাল হ'ব।
অ' গম পাইছো, কৰিব লাগিব।
সেয়াই আৰু। আমি আৰু যিমান পাৰো আমি মানে নেচাৰেল বস্তু ইউজ কৰিব লাগে। আমি মানে, কেমিকেল থকা বস্তু।
তে কেমিকেল থাকে ন? শাক-পাচলি, ফল-মূল। সেইকাৰণে আমি নেচাৰেল ঘৰত, বস্তুৱে খাব লাগে।
সেয়াই ঠিকে ক'লা। আৰু আমি লগতে আমি ঠিকে আৰু খাদ্য আমি, বাহিৰৰ বস্তুবোৰ যে আছে ফাষ্টফুড, তেলেৰে বনোৱা, এইবোৰ আমি কম, নাখা-খাব নালাগে। এইবোৰ আমি অলপ এৰি দিব লাগে খোৱা।
ঠিকে কৈছা। যিমান পাৰোঁ হেল্ডি বস্তু খাব লাগে, যাতে আমি সুস্থ থাকোঁ।
উম সেয়াই ঠিকেই কৈছে। সেইবোৰতে আমি গুৰুত্ব দিলে ভাল। লগতে তুমি ভাবানে? আমি ব্যায়াম, যোগ এইবোৰ কৰিব লাগে।
অ'। তুমি কৰানে?
অ' মই সপ্তাহত পাৰিলে, মানে ব্যায়াম কৰো। ব্যায়াম নহ'লেও ব্যায়ামটোৰ কাৰণে মই অলপ সময় নাপাওঁ, কিন্তু যোগটো কৰো মই অলপ। ধ্যান কৰো, মানে ধ্যান কৰিলে মানে কি হয় জানা? মানে আমাৰ, আমাৰ শৰীৰটো মানে একদম শান্তি পায় একদম। তুমি নাজানো তুমি কৰা নে নকৰা?
ফ্ৰেছ হৈ থাকে। মই কৰি পাইছোঁ। মানে কৰোঁ মই মাজে মাজে।
সেয়াই মানে, খং-চং উঠিলে মানে গা-চা ভাল নাথাকিলে, মন-চন বেয়া হ'লে। আমি যদি আমি যদি ধ্যান কৰো, তেতিয়া আমাৰ শৰীৰটো নিজে নিজে। শান্তি হৈ যায়। শান্তি পাই যায় একদম। মানে খং-চং। চব একদম শেষ হৈ যায়।
সেইটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। ধ্যান কৰিব লাগে।
ঠিকে ক'লা তুমি একদম কথাটো। উচিত কৈছা।
অ'। আৰু ভাল স্বাস্থ্যৰ কাৰণে কি খোৱা উচিত? বিশেষকৈ তোমাৰ মতে
মইতো ক'লো বেছিভাগ সেউজীয়া শাক-পাচলি খাবা, ফল-মূল খাবা। প্ৰ'টিন থকা বস্তু, ভিটামিন থকা সেইবোৰ যদি বেছিকৈ খোৱা। তেতিয়াহ'লে তোমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় সেইবোৰ খাদ্য। আৰু লগতে ভাবা পাৰা যদি ঘৰৰ ওচৰত, মানে ঘৰতে যদি খেতি কৰা! মানে চব্জি চব্জিবোৰ খোৱা তেতিয়াহ'লে আৰু ভাল। কাৰণ বজাৰৰ পৰা আজিকালি জানাই, কিবাকিবি মিহলাই দিয়ে এইবোৰ।
তাকেই কেমিকেল মিহলোৱা থাকে আৰু ভালো নহয়
সেইটোয়ে মানে এতিয়া যিমান পাৰা ঘৰৰে বচ বনোৱা ঘৰতে খেতি কি কৰা সেইবোৰ যদি তোমাৰ স্বাস্থ্যৰ কাৰণেও ভাল তোমাৰ শৰীৰৰ কাৰণেও ভাল লগত তোমালোকৰ ঘৰৰ পৰিয়ালৰ কাৰণে মানে ভাল হয় নে নহয়?
ঠিকে কৈছা।
আৰু সেয়াই মানে বাহিৰত গ'লে আৰু লগতে অলপ এইটো সজাগতা ল'ব পাৰা তুমি মানে চোৱা বাহিৰত গ'লে মানে যে আমি উ নিছ উশাহেৰে মানে যদি বেমাৰ চেমাৰ লওঁ আমি মাক্স যদি পিন্ধো লগতে আমি যিবোৰ বেমাৰ বেমাৰী মানুহ সেইবোৰক স্পৰ্শ নকৰো সেইবোৰৰ লগত যদি একো বহি নাখাওঁ
অ আমি বাহিৰত গলে আমি মাস্ক ব্যৱহাৰ কৰিলে তেতিয়া ধূলি বালিৰ পৰাও বাচিব পাৰি আৰু বহুত বেমাৰ আজাৰৰ পৰাও বাচিব পাৰি আৰু বাহিৰৰ পৰা আহি কিনে আগত হেণ্ড ৱাছ কৰি কিনে মানে হাত ধুই মুখ ধুই তাৰ পিছতহে আমি খোৱা বস্তুত হাত দিব লাগে সেইখিনি মানি চলিলেও আমাৰ স্বাস্থ্যৰ প্ৰতি ভাল
ঠিকে ক'লা তুমি কথাটো মানে এনেকে আমি যে এইবোৰ খাওঁ যদি আমাক স্বাস্থ্যৰ কাৰণে ভাল আমি সচেতন হব পাৰিম আমা কাখ শৰীৰৰ কাৰণেও ভাল আৰু পাৰা যদি তুমি কি কৰিবা জানা বেমাৰী মানুহ পৰা অলপ দূৰত থাকিবা মানে যিবোৰ ভাবি লোৱ
সে মানুহক পৰা অলপ সজাগতা মানি ৰাখিব লাগে
সেইটোয়ে অলপ দূৰত থাকিলে ভাল মানে মই ভাবো যিমান পাৰো যিমান পাৰি কাৰণ সিহঁতৰ পৰা সেই বীজাণুটো আমাৰ তাতো বিয়পি আহি পৰে
ঠিকেই কৈছা টো আমি ফাষ্টফুডো খাব নালাগে সেনেকে বেছি অইল থকা বস্তু বা বেছি চেনি থকা বস্তু এইবোৰো আমাৰ হেল্থত বহুত প্ৰভাৱ পেলায়
গম পালো মই ত কও যিবোৰ আমি দেখা পোৱা নাই বাহিৰা আমাৰ নৰ্থ ইষ্ট বেলেগ বেলেগ ষ্টেটৰ মানুহ বোৰে বেছিভাগ বইল খায়
অ সিহঁতে বইল খায় আৰু সিহঁতৰ চাবাচোন বেছি বেমাৰো নাথাকে আৰু স্কীনো বহুত ভাল থাকে সিহঁতৰ
মানে সেই সিহঁতে মানে সৰু পৰা বইল খাই আছে ত সিহঁতৰ মানে শৰীৰত ইমান বেয়া একো এইবোৰ নাথাকে পৰা মানে বিষাক্ত এইবোৰ একো নাই বইল আমি যদি ব খোৱা খাদ্যবোৰ যদি বইল কৰি খাই একো মছলা নিদিওঁ মানে যিমান বিজাণু আছে এইবোৰ শেষ হৈ যায় নিজে নিজে আৰু আমি সেইটো ভিটামিন টো বেছি পাওঁ
মছলা দি খোৱাতকৈ বইল কৰি খালে মানে খোৱা বস্তুটোৰ পুষ্টি বেছি পোৱা যায়
উম ঠিকেই কৈছা তুমি
উম তুমি খাই পাইছানে বইল অ খাব লাগে মাজে মাজে তুমি আৰু ভাল স্বাস্থ্যৰ কাৰণে তুমি কি কি বস্তু অৱলম্বন কৰা মানে নিজে কোনখিনি বস্তু মানি চলা
মই বিশেষকৈ টো ইমান একো নাই মানে ভাল স্বাস্থ্যৰ কাৰণে মানে খোৱা বস্তুবোৰ যে তুমি যি যি কৈছা সেইবোৰে বেছি মানিছিলো মানে হাত চাত ধু হাত খোৱাৰ আগত হা ধুই লও আকৌ মানে ব্ৰাছ চাচ ভাত খোৱাৰ পিছত ব্ৰাছ কৰো যাতে মুখ একো লাগি নাথাকে।
উম আমি দুবাৰ ব্ৰাছ কৰিব লাগে ৰাতি পুৱা এবাৰ ৰাতি টোপুনি যোৱাৰ আগত এবাৰ।
অ অ জানো এইটো মই সেনেকুৱাই কৰো মাজতে যিমান পাৰো চেষ্টা কৰো।
ময়ো মানে অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখি আজিকালি চেনি খোৱা কমাই দিছোঁ মানে চুগাৰ থকা বস্তু নাখাওঁ আৰু অইলী বস্তু নাখাওঁ তেলজাতীয় বস্তু
অ ঠিকেই কৈছে সেইটোমানে তোমাৰ মানে স্কিনটো মানে ভালে হৈ আছে মই দেখা পাওঁ ন তোমাৰ স্কিনটো ভাল মানে।
অ স্কিনো ভাল থাকে বেছি পানী খাব লাগে দিনটোত।
সেইটোয়ে আৰু আমি পাৰে যিমান পাৰো আমি পানীটো বেছিকৈ খাব ললে পানী খালে আমাৰ শৰীৰৰ যিমান বিষা ক্ত পদাৰ্থবোৰ চব পানী লগা মানে ওলাই আহে মানে সেইবোৰ।
সেইটোৱে পানী খোৱা কৰিবা দিনত।
মৰো যিমান পাৰো পানী খাওঁ মানে দিনত। লগতে আমি টোপনিটো যে আছে আমি আৰু ভালকৈ টোপনিও মাৰিব লাগে।
অ এটা সময়ত টোপনি মাৰিব লাগে।
মানে আঠ ঘণ্টাতকে বেছি বা আঠ ঘণ্টা এটা হ'বই লাগে মানে ধৰি লোৱা আমি আৰু সোনকালে টোপনি মাৰিব লাগে তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল।
উম মই ট্ৰাই